হেল্ল'।
কি কৰিছ?
এইয়া আছো এনেই শুই পেলাই।
কি কৰি আছে এনেকুৱা ঘটং ঘটং মল উঠি আছে যে।
সেই ফেনডালে আছিল মাত।
লাইট আছে? আমাৰ লাইট নাই।
এই ইনভাটাৰ চলি আছে।
লাইট নাই মানে?
নাই আমাৰ ইয়াটো নাই।
বৰষুণ দিছে।
তহঁতৰ ফালে বৰষূণ দিছে নেকি?
কি তন্ত ফলে দিয় নাই?
নাই দিয়া আমাৰ ফালে ইয়াত এতিয়া।
কি ক?
উম এই তোৰ তোৰ মাহি জনী কোন নো এইজনী?
কোন মাহি?
তই যে মোক কৈছিলি।
খুৰী নিজৰে হয়।
উম এই লিমিটটো খতম হ'ল বুলি কবি নোৱাৰে আৰু কৰিব।
অ ইমান যদি খতম হল বিশটা কৰিছিলেহে।
অ এই তেনেকে খতম হৈ যায় মানে কি ধৰি ল ৰিচিভ কৰিলেওতো ৰিচিভ কৰিলেও ধৰি লও টাইমিংটো ধৰি লও ৰাখেতটো সেইটো কাৰণে মানে খতম হৈ যায়।
মানে কি এনেই দেখোন কিছুমানে দেখোন ত্ৰিশটালৈকে কৰিছা আমাৰ কি মানে?
এ কিছুমানে এ হিচাপত কৰিছে ধৰি লও এতিয়া তই ধৰি লও তই মই যেনেকে হিচাপত তই ধৰি ধ ল এতিয়া মই ফোন মাৰি আছো ধৰি ল এতিয়া তোৰ নকৰাকেও ধৰি লোৱা তোৰ ধৰি ল এ নকৰাকৈ টোৰ ধৈল টাইম লিমিট আহি যাব পাৰে কাৰণ তোৰ এইটো টাইমতোৰ কথা টাইম লিমিটো
হেল্ল'।
উম এইযোৰ খতম হৈ যায় মোৰো তেনেকে খতম হৈছে। কিছুমানৰ আধা এ আধাতে তেনেকেই আৰু।
তই নতুনক নতুনকে অহা এইটো কৰিছোন নাই প্ৰজেক্টটো।
নাই কৰা অসমীয়া জানিলে কইম অসমীয়াই নাজানো
উমমম
হেৰি নহয়
অ
কওঁ বুলে ভাবিছিলো ফুৰিব যাও বল
বোল
শিলং,
আহ শ্বিলং শ্বিলং দুই জনী যাম।
পইচা-
পইচা আৰু কি পইচা চবেই মিলাব লাগিব।
এ কিমান লাগে এনে পইচাডাল-
এই তটো শুনাা মানে কি ধৰি লোৱা আমাৰ গাঁৱৰ ল'ৰা মানে দাদা এটা গৈছে আৰু আমাৰ গাঁৱৰ।
উম
সি তোমাৰ হেৰিলে গৈছে তোমাৰ এই অৰুণাচল গৈছে বম দিল তানে যে সি যে-
বম দিলা বম দিয়া জানো এ খানে নাজানো ক খ
ফালে আৰু তোমাৰ তাত মানে তোমাৰ হেৰি কি বুলি ক'য়। ধুনীয়া জেগা তাত যাবলৈ দিছিল কিন্তু মানে দুহেজাৰ টকাতে হৈ গৈছে মানে আপ ডাউন-
আমজান দুহেজাৰ টকা খুৱা বোৱা।
খোৱাব চব মিলাই মানে সটো ধৰিলেও তোৰ তোৰ মানে- এ এ কমেও পাঁচ ছট মান মানুহ লাগিব। আৰু তেতিাহ'লে কমি যাবো পইচাটো।
এনেই দুটা তিনটা যদি যাওঁ তেতিয়া পইচা।
বেছি অ তেতিয়া ডেৰ লাগিব ন তই মই ডিপু বা ধুৰব আকৌ মোৰ তোৰ লগৰ কে কেইজনীমান ছোৱালী তেনেকে মিলাই কৰি যাম আৰু-
তাতছে ভাল হেৰি যাওঁ।
কত
এইটো যে তো ডিমা হাচাও দুৰ্য ভেলী
ডিমা হাছাও যাব পাৰি তই তুমজাং যাব পাৰি সেইবিলাক এদিনীয়া মানে এদিন- থাকিব লাগিব ইয়াতো থাকিম বাৰু এদিন এদিন আৰামত যাব পাৰি ন তো মইতো ডিমা হাছাও যাম বুলি সপোন আছে মোৰো তোৰো ডিমা হাছাও যাব খুব মন আছে মোৰ ডিমা হাছাওত পানীখিনি চাই মজা নীলা পানীখিনি-
ডিমা হাচাও মই সেইটো কোৱা নাই।
কোনটো
তুম যাংটো কথা কৈছো
তুমযাংতো আৰু মজা লাগে মোৰ এই ৰিচেন্টলি মোৰ বা এজনী গৈছে আমাৰ জেঠাই
গৈছে নে গৈ গৈ আহিলে নে নে যাবহে-
গৈ আহিলেই মানে হা কি মজা মজা ফটো উঠিছে নহয় মজা খালি সেয়া তুম তুম জাঙত মানে- সেয়া তোৰ ধৰি ল এ পাহাৰৰ ওপৰত ধৰি ল ফটো উঠিব পাৰি স্পট আছে ফটো উঠা।
উম
আৰু পাহাৰ বগাব লাগে আৰু সিমানেই আৰু বাকী সেই ভিউটো চাবি আৰু কিন্তু তেনেকে ইমান চাবলগীয়া নাই আৰু। চাবলগীয়া মানে কি হেই হেৰিটো আছে ধৰি ল পাহাৰৰ ওপৰ পৰা যোনটো ভিউ পাবি।
সেইটোহে লাগে সেইটোহে মেইন মানুহে সেইটো কাৰণেহে আও যে দুৰ্গ ভেলি নে- কি যে দূৰ্য ভেলি সেইটো-
অ তাতো সেই তুমজাং গলে পাম সেইটো-
তালো যাও বল সেইটো বোলে বেছি ধুনীয়া।
সেইটো বোলে সেইটো সেইটো যাবলৈ ভাল কিন্তু তাত ধৰি ল বহুত কষ্ট বোলে পাহাৰৰ পৰা বগাই বগাই যাব লাগ আৰু গোটেই বোকা মানে তই তই ধত ভাল কাপোৰ যদি পিন্ধি যাও নহয়। তটো মানে সেয়া সেয়া ভাল কাপোৰ হৈ নাথাকে আৰু মানে মানে গোটেই বোকা চোকা লাগি কৰি তো ফটোখনো ভালকে উঠিব
আৰু ৰেংকুত পিন্ধি যাম তেন্তে-
ৰেংকুট পিন্ধি যাবি কিন্তু জোতাডাল ধৰি ল তোৰ জোতাডালত যদি বোকা লাগে এটো ফটো উঠিবি কেনে কে তাত পানীও নাই পাহাৰৰ ওপৰত কোনো পানী চানী নাথাকে তাত
নহয় নহয় জোতা বুলিও নহয় মানে এনেকুৱা এটা বস্তু পাই ন আজিকালি পিন্ধি যাবলৈ কিয় জোতাযোৰ লগত যে পিন্ধি যাবলে পাই যেতিয়া জোতা যোৰ লেতেৰা নহয় মানে পলিথিন টাইপ
পাৰি অ তেনেকে পাৰি যাব পাৰি সেনেকে উম পাই যাম
মোৰ কিন্তু যাবলে বহুত ইচ্ছা আছে সেইটো জেগাত হম
মোৰো যাবলে মন আছে
এনে সেইটোত কিমান লাগিব
ধৰি ল তিনি চাৰি হাজাৰ টকা মান ধৰ আৰু ধৰি ল মানে থাকি মেলি ধৰি ল এদিনতো ঘূৰি নাহো
উম তেনেকে তোমাৰ এনজয় কৰিম আৰু তাত গৈ
মোৰ তোৰ এনে কোনটো যাব মন আছে দুৰ্যভেলি নে নে তোৰ তুম যাং
এ সে সেইটো জেগাত গ'লে দুইটাই চাই আহিব পাৰিম আমি
তো ওচৰ ওচৰ নিকি
ম এক মোৰ মতে মানে ওচৰৰ ওৰাক একে নেকি ইটো ইটো স্পটৰ বা ইটো স্পট দেখি। পায় নেকি সম্ভৱ মানুহে বেলেগ বেলেগ কৰি পেলাইছে চবেই।
মানে কিন্তু সেইটো কিন্তু আকৌ দুৰ্য ভৰিটো বেছি ধুনীয়া।
সেইটো ভাল দিয়ওঁ সেইটো ভাল ভাল-
মই বুজিয়ে পোৱা নাই মানে মোৰ যাবৰ মনছে দুটাই যে সচাই গৈছো। তুম যাওঁ আৰু দূুৰ্যবেদিী কিন্তু মান এতি যাম কেনেকা-
দমা চলাবোৰ খুব মন আছে। বমাৰ মানে স মানে তাত তাত লাইফ ষ্টাইল মজ মানে ধৰি লও অলপ বাহিৰৰ টাইপ আৰু থাইলেণ্ড চাইলেণ্ড টাইপ-
যাওঁ। বল
যাব। ন
ট্ৰেইনত গ'লেতো কমেই পৰিব ট্ৰেইনে যদি বাছ কাৰত যাওঁ কিমান পৰিব।
কাৰত সে ফুৰিব কাৰণ মানে ভাড়া ল গল না নিজৰ কাৰ হলে বেলেগ কথা-
আকৌ দুছে ক অলপ দুছে ক-
মানে কি ধৰি লও তোৰ এ ট্ৰেইনত গ'লে কমতে পৰিব কিন্তু ত ভ গাড়ী যদি ভাড়া কৰি নিও অলপ বেছিকে যাব। আৰু
এনেই ট্ৰেইনত ওৱান এইট্টিকে লয় নেকি ন গুৱাহাটীৰ পৰা।
অ এই ঠিকে ঠিকেন নাকাটিলেও হৈ যায় ক'ত কেতিয়াবা।
উম পিছত বোলে হেৰি তি তিাল ল আহিেলে বোলে ধৰিলে পিছ বোলেি পইচা নাপলো তাৰ পিছত বোলে বেছি দিব। লগা হৈ গ'ল পইচা তেতিয়া।
উম এইটো হয় বাৰু এই ধৰি লতই এতিয়া তোৰ কথাাতটো। হয় বাৰু কিন্তু যাওঁতে টিকেট চিকেট কৰিম আহোতে ধৰি লও সেইটোকে ধৰি লও অকনমান ফূৰ্তি কৰি আহিম- দুটাম মানেতো টিকেট নাকাটিব।
অ পাৰি বাৰু তেনেকুৱা কৰিবলৈ মে যাবলৈতো মন আছে বাৰু ৰোমৰ
মাজতে আমাৰ এই গাঁৱৰ ল'ৰা এটা হা মানে কামাখ্যাতে গৈছিলে।
এই গুৱাহাটী
কামাখ্যালৈ গ'ল তাৰপিছত সিহতে মানে যাওঁতে মানেটো পোৰা টিকেট চিকেট কাটি গ'ল। তাৰপিছত আৰু টিকেট চিকেট কাটি গ'ল মানে সিহঁতক মানে যাওঁতে কোনো মানে টি টি টি টি য়ে নাচালে মানে আহি পেলাই চেক নকৰিলে যে টিকেট এটা লৈছে নাই
উম
সি আৰু তাৰিছত তাত কামাখ্যাত মানে দৰ্শন চৰ্শন কৰি একদম ধুনীয়াকে- তাতে চাই মেলি ধৰি লওক যেতিয়া ঘৰলৈ আহিছে। ঘৰতে আহিব সময় টিকেট চিকেট- নাই লোৱা সিতে সিহতে ভাবি আছে। যে ভাবিছে কি এইবাৰো চাগে গলে নাচায়েই কাৰণ আহোতেতো নাচালেই অ ইনে যোৱাতকে মানে পইচা যোৱাতকে তাতকে নোলোৱাই ভাল তাৰ পাছত আৰু তাৰপাছত তোৰ টতিতিডাল আহি গল - তাৰ পিছত- সিহতে মানে কেনেকৈ দেখিলে সিহতে মানে এই ষ্টেশচনে ষ্টেশচনে ৰখায় না।
উম
তাৰপিছত তাৰে মানে লগৰ এটা এমশা মান গৈছে কমেও পোন্ধৰ ষোল্লটা মান পোৱালি গৈছে এতে
উম
তাৰপিছত তাৰে মানে কেইটান ধৰি লও নামি পেলাই কিব কিবিাহ ধৰি লও কিবা কিবি খালে আৰু গুটকা চুটকা খিনি। বেলাই।
আৰু
তাৰপিছত আৰু এনে খাই থাকোতেই মানে টিটি টো উঠিলে মানে ট্ৰেইনত, - তাৰ পাছত সি আৰু গোটেইখিনিকে কলে তেতিয়াইছে টিটিআহিছে সেইহো টিকট টিকেট নাই। গোটেইকেইটা গোটেই ট্ৰেইন একে পলাই পতং গোটেই কেইটা চব ফালে চব মানে গোটেই ট্ৰেইনত- য'ত ৰীতি দ দবা উঠি গৈছে মানে।
মানে কি কি দবাত গৈছিলে শ্লিপাৰ
অ মানে ধৰি লও এটা দবা আকৌ ইটো দবা এটা দবা তেনেকা দবা থাকেতো।
গম পাইছো শ্লিপাৰ বা তেনেকুৱা দবা থাকে।
তাৰপিছত আৰু তোমাৰ সিতে মানে চব মানে ভাগ ভাগ ডবা হৈ গৈছে হা চবে মানে বেলেগ বেলেগ দবাত গৈছে। তাৰ পাছত এ ধৰি লও তিতিটো ধৰি লও এ এটা ষ্টেচনৰ পৰা ধৰি লও ইটো ষ্টেচন যেতিয়া ৰখাব
উম।
তালে যায় নহয় ধৰি লও ইটো ইটো দবালে যায় তেতিয়া আকৌ সিখিনিতে ধৰি লও বেলেগ এটা দবালে গুচি যায় গ-গোটেই মখা
অ তেনেকে ন।
তেনেকে কৰোতে ক তাৰপাছত আৰু লাষ্টৰ তোমাৰ এই হেৰিত বঙাই গাও নে কোনখেইতে তোমাৰ সিহতক মানে উম।
এনেকে খিনিতে তলে নাম হেৰি শুই থাকোতেই মানে তলত থাকোতেই ট্ৰেইনখন যাব ধৰিলে তাৰপিছত তিতি দালো তাতে আছ এই যত উঠিম বুলি ভাবিছে সিহতে
তাৰপিছত
আৰু দুটামান বোলে তাতে থাকি গ'ল এই হেৰিতে
বগাইগাঁওতে
থাকি গ'ল তাৰ পাছত আকৌ শিঙতে বা বাছ ভাড়া কৰি সিমান তোমাৰ দুহেজাৰ নে পোন্ধৰশ টকা কি ঘৰলৈ আহিছে
তাতচেপ এতে দেখোন তোৰ অ টিকেতে কাটিব পাৰিলে হয় চোন এনেকে
তাকেই সিনিতে ভাবিছিলে কি চেক চেক তেক নকৰে আৰু ভালেই হ'ব। কিন্তু সিয়া বাঁহটো পিছত খালে না।
হ'লোও দেচোন। কি যে বেঙা মানুহ তাতছে বাৰ দেখোন টিকট কেইটা কাটে আৰামছে দেখোন শুই শুই আহিব পাৰিলে হয়।
এতিয়া পইচাটো বেছি গ'ল।
উ পিছৰ এনে পস্তাইছে এতিয়া কি কৰিব উপ উপায়তো নাই আৰু।
সেইটো হয় বাৰু।
এতিয়া প্ৰথমতে গৈ যাওঁতে ধৰি লও নাচালে ন টিকেট চিকেট থাকে আহোতেও নাচায় আৰু। গুৱাহাটীহে ধৰি লও এইকনৰ পৰা এইকন বুলিয়ে ধৰিব পাৰি ধৰি লও আৰু।
সেইটো হয় কিন্তু কা কি কেতিয়া লাগ ডাল বেয়া হৈ যায় থাকিল আৰু গুৱাহাটীত প্ৰায়ভাগ চায়ে কিন্তু দেই টি টি য়ে
চাই চাই কেতিয়াবা চাই কেতিয়াবা যে মানে কেতিয়াবা তিতি লেট মানে দেৰি হ'লে ডিউটিলৈ অহা লেট হলে উম চাই এনে বেলেগ ষ্টেচনত বেলেগ ষ্টেচনত গুচি যায় বা বেলেগ ট্ৰেইনত উঠি লয়। তেতিয়া আহোতে সেইখন ট্ৰেইনত চাই আকৌ মানে ধৰি লও তই এখন ট্ৰেইনত তিতি এটা ধৰি লও গৈ আছে নহয় ধৰি লও ইখন তাতো এখন ট্ৰেইন নাথাকে ঢেৰটো ট্ৰেইন থাকে না
অ সেইখিনিও
এটা তিতি ধৰি ল ডিউটি পৰিলে শুনিছ তাৰপিছত ধৰি লও তিতিটো ধৰি লও আহোতে ধৰি লও ধৰি লও দেৰি হৈ গ'ল ট্ৰেইনখন গুচি গ'ল। সিহঁতে কি কৰে সিহঁতে বেলেগ এখন ট্ৰেইনৰত উঠি লয়।
মানে তেনেকুৱা কৰে ন।
টেইনত উঠি লয় উঠি লৈ পেলাই গুচি যায় গুৱাহাটী গুচি যায় গুৱাহাটী চোৱাহাটী যোৱা ট্ৰেইনত উঠি লৈ উঠি লৈ পেলাই কি কৰে যাওঁতে সেইখন ট্ৰেইনত চেকিং কৰি লয় টিকে চিকেট লৈছে নাই
কিন্তু কাৰোবাৰ যদি লাক ভাল থাকে তেতিয়া নকয় কিন্তু যাৰ লাকডাল বেয়া থাকে কিন্তু তেতিয়া বৌ মকে বাইছিলি
আহোঁতে আৰু যোনখন ট্ৰেইনত মানে ট্ৰেইনখন এ এৰি গৈছিলে সেইখন ট্ৰেইন আহোতে উঠাই উঠি লৈ আৰু তাতো চেকিং কৰে
ভাল পালে সিহঁতে পইচা খিনি বেছিয়ে হ'ল সিহঁতে হতে যদি তেনে য তেনেকে টিকট কাটি আহ হয় ইমান
অ ইমান মানে কি স ইমান কিনি কষ্ট নহয় হয় টিকেট কাটি অহা হলে
সেইটোতো কৈছোঁ ইমান খিনি কষ্ট নহলেই হয় বেঙা নিচিনা কামবোৰ কৰিলে আও
ন ভুল পেলাই বুজি পাৰ
তাকেতো ৰাতিপুৱা ধুনীয়াকে টিকে কাটি আহি শুই শুই আহিব পাৰে শ্লিপাৰত